দাদা ভালে আছে?
অ', আছো-আছো নমস্কাৰ।
নমস্কাৰ।
হয়, ৰাতিপুৱা আপুনি শুই উঠাৰ পিছত কি কৰিলে এতিয়া?
ৰাতিপুৱা শুই উঠিয়ে মই মৰ্ণিং অলপ য়োগা কৰিলোঁ। য়গাটো স্বাস্থ্য কাৰনে বহুত অ য়োগা কৰিব লাগে য়োগা কৰিলে মানে স্বাস্থ্যৰ সাৰ-সাৰ বিলাক মজবুত হয় মানে দেহটো মানে ফ্লেক্সিবল হৈ থাকে।
ফ্লেক্সিবল হৈ থাকে। আপুনি অলপ দৌ আপুনি অলপ দৌৰিব লাগে দৌ দিলে বেছি ভাল আপোনাৰ যোনটো হাওফাওটো ন হাহ ফাওটো ষ্ট্ৰং হয়। মানে কাম কঠিন হৈ যায়। কৰিব লাগে মই আ ৰাতিপুৱা উঠিলো অলপ, উঠি কিনে তুমাৰ এক্সাৰচাইজ কৰিলো অলপ ব্যায়াম কৰিলো যে তোমাৰ পুছ আপ মাৰিলো।
আপুনি জিম চিম জইন কৰে নেকি?
হয় মই মানে জিমতে যাও আজি হল ৰবি বাৰ কাৰণে আজি যোৱা নহল আজি বন্ধ থাকে, আজি মই ঘৰতে অলপ পুচ আপ মাৰি চেলিং মাৰিলো।
প্ৰতিন ছটিন খায় নেকি? জিমৰ পৰা আহি কি কি খোৱাটো ভাল।
মই এইবিলাক বস্তু নাখাও মই বাহিৰা বস্তু নাখাও মানে ঘৰৰ বস্তু। বস্তুবিলাক খাওঁ তেনেকে তোমাৰ কল, তোমাৰ গাখীৰ
মগুতো ভাল দেই মগুতো প্ৰটিন বহুত থাকে।
হয় মুগ বিলাক খাও মই। এইবিলাক বস্তু মানে মই ঘৰতে বনাই কিনে খাওঁ।
কণী খাব লাগে।
হয়।
আগত, আগৰ আগতকে এতিয়া গৰমতটো বহুত বাঢ়িছে।
আগতকে মানে তোমাৰ এই এইকেইদিন তোমাৰ এসপ্তাহ ধৰি গৰম। টো মানে বহুত দিছে।
থাৰ্টি-থাৰ্টি থ্ৰী, থাৰ্টি ফৰ এই গৰমৰ কাৰণে মানুহ আহ, ডিহাইড্ৰেচন হৈ যায়। গৰমত বিশেষকে নেমু পানী আৰু ঠাণ্ডা পানী বা আপোনাৰ গ্লুকন দি, ডাপৰ পানী, এইবিলাক খাই থাকিলে আমাৰ দেহটো অ, হাইড্ৰেচন হৈ থাকে। ওআৰএছ খাব লাগে। তাতে দেহাটো শীতল কৰি থাকিব লাগে, ৰ'দত বেছি ওলাব নালাগে। ৰ'দত কাৰণে মানুহৰ জণ্ডিচও হৈ যায়।
জণ্ডিছ হয়।
এ মুকলি আ গাছৰ তলত বহিব লাগে।
গাছৰ তলত থাকিব লাগে অলপ, অলপ মানুহ মানে ধৰক অহ নিজৰ গছ গছনিৰ বতাহ চতাহ খাব লাগে, এতিয়া ত মানে তেনেকুৱা ৰ'দ বাহিৰত ত ওলাবই নোৱাৰি। উৰিলে গাটো পুৰি যায় একদম
আৰু এই এইবিলাকৰ কাৰণ হ'ল প্ৰদূষণ। প্ৰদূষণৰ কাৰণে গৰমৰ উৎপাতটো বেছি হৈ গৈছে।
বেছি হৈছে।
প্ৰদূষন আমি কেনেকে ৰোধ কৰিম সেই চিন্তা আমি কৰিব লাগে, গছ গছনি ৰুব লাগে।
উম আপোনাৰ যেনেকুৱা ডিজেল পেট্ৰলৰ দাম বাঢ়িছে কয়লা ইন্ধন ইথানল এইবিলাক মানে এতিয়া হ'ল আপোনাৰ পেট্ৰলৰ লগত ইথানল মিছ দিয়া হৈছে। এইবিলাক এতিয়া গাড়ী মটৰবোৰ বহুত বেয়া হৈ যাব নহয়।
ইথানলত মেইন বস্তু থাকে হ'ল চেনী চেনী দি ইথানল প্ৰস্তুত কৰা হয়। আৰু মেইন ইথানলত আমাৰ আছে আহ নীতিন গাডকাৰী নামৰ যোনজন আমাৰ হেৰি আছে। তেওঁ তেওঁৰ আন্দাৰত মানে আছে ইথানলটো। এতিয়া ইথানল ভৰোৱাৰ পিছত গাড়ী এখনৰ বহুত অসুবিধা হৈছে।
অসুবিধা হয় আজিকালি নতুন গাড়ী ওলাইছে এইবোৰ গাড়ীত ইথানল ভৰালে আপোনাৰ গাড়ীবোৰ বেয়া হৈ যাব আগতে যিমান বছৰ চলিছিল। আজি দুই বছৰৰ গাড়ীখন নচলিব ইঞ্জিন টো বেয়া হৈ যাব।
হয় কথাটো হয়। আজিকালি এ ইলেক্ট্ৰিক বাহন ওলাইছে যাতে প্ৰদূষণ মু হয় চৰকাৰে বহুত চেষ্টা কৰি আছে। প্ৰদূষণমুক্ত দেশ গঢ়িব পাৰি।
সেইটো কৰিব পাৰি হয়। এইবিলাক মানে ধৰক এতিয়া আজিকালিটো ইলেক্ট্ৰিকেল বাছ ওলাইছে গাড়ী তোমাৰ চাৰি চকা বাহন ওলাইছে। মানে মানুহৰ কাৰণে সুবিধা- জনক কৰিছে। এ চি বাছৰো দি দিছে আপোনাৰ ইলেক্ট্ৰিক। যেন হয় অহা যোৱা কৰাত মানুহ বিলাকৰ যেন সুবিধা হয়।
গৰমৰ যাতে একো অসুবিধা নহয়। সেইকাৰণে এ চি লগাই দিছে।
হয়। যি নহওক যান বাহনৰ কিছুমান সুবিধা কৰিছে চৰকাৰে। কিন্তু চৰকাৰে আৰু বে - কিছুমান ধৰক দায়িত্ব পালন কৰা নাই।
অ যেনে?
যেনে আপোনাৰ ধৰক দৰিদ্ৰতা মানুহক অলপ স ৰেহাই দিব লাগে, বস্তু পাতিৰ দাম বাঢ়িছে, দালি চেনী, আটা, পেট্ৰল এইবিলাক ধৰণৰ বহুত দাম বাঢ়িছে। চাউলৰ আজি এ ধৰক আপোনাৰ ছাব্বিছ কেজি চাউলত আপোনাৰ এশ টকা বাঢ়ি গৈছে।
অ মানে মূল্য বৃদ্ধিয়ে মানুহক হাৰাশাস্তি কৰি দিছে। মূল্য বৃদ্ধি মানুহক হাৰাশাস্তি কৰি দিছে।
হয়। আপোনাৰ প্ৰতি কেজি দচ টকাকে বাঢ়িলে কিমান টকা বাঢ়ি যাব। আ আপোনাৰ আমাৰ অসমত যিয়ে আমাৰ যোনটো আপোনাৰ এইটো টেক্স দিয়া হয় ন, এইটো আমাৰ বাঢ়ি যাই আছে। সেইটো যিটো দিব লাগেই আমি। সেনেকে হলে আমাৰ দৰিদ্ৰতা মানুহবোৰ কেনে চলিব। অকল আপোনাৰ ৰেচন কাডে দি অকল চাউল কেইটা দিলে নহ'ব ন, আমি
চাউল দালি শাক পাচলি এইবিলাকৰ দাম বহুত। মূল্য বৃদ্ধি বেছি হৈছে।
সেইবিলাক কৰিব লাগিব। খোৱা যিমান পাৰে আপুনি ঘৰতে ঘৰতে শাক পাচলিবোৰ ঘৰতে ৰোৱক, তোমাৰ জলকীয়া ৰুৱক, সেইবিলাক কৰক, সাৰ পানী দিয়ক। ৰাসনিক সাৰ তেতিয়া আনিব ৰাসনিক সাৰ ক'ৰ পৰা আহিব গোবৰ পৰা, গোবৰ আপুনি আনক প হেৰি কৰক।
আপুনি যেনেকে ঘৰতে এ এ ভাত কেৰেলা পটল তাৰপিছত তিতা কেৰেলা এইবিলাক ৰুব পাৰে। এইবিলাক ৰুলেও এইবিলাক ৰুলেও িয় চৱ কৰিও
কাৰণে ভাল।
এইবিলাক কৰি ঘৰতে কৰিব লাগে যেন আমাৰ মানুহ বিলাকৰ আজিকালি স্বাস্থ্য পাতি
স্বাস্থ্য পাতি মানে ভেজাল ভেজাল খাদ্য হ'ল ভেজাল খাদ্য খাব নোৱাৰ নালাগে। মানে ঘৰতে খাদ অ পাচলি ৰুলে ভেজালটো নোহোৱা হৈ যায়।
অ আমি যেতিয়া মেদিচিন থ মেডিচিন থকা বস্তু খোৱা নাযায়।
জসাৰ দি পেলাই মানে, বস্তুবিলাক আহ্ত এতিয়াতো গৰমত আপুনি তিয় খাব লাগে।
উম তিয়হ হাব লাগে আপুনি উম উম।
মাছ মাংস এইবিলাক চব এভইড কৰিব লাগে। গৰমত। কাৰণ মাছ মাংসত বেছি গৰম থাকে। অ পানী পুৰা আপুনি এদিনত সদায় আপুনি দুই লিটাৰ, তিনি লিটাৰ, চাৰি লিটাৰ পানী খাবই লাগে।
হয়। আৰু ফাৰ্মাচীত এটা বস্তু তো পাই এ ধৰ চৰপাত এটা পায় ইলেক্ট্ৰিকেল বুলি কয় ইলেক্ট্ৰল। ইলেট্ৰল এইটো আনি আপুনি ঘৰ খাবই লাগেই। শক্তি আমাৰ শক্তি বাহিৰৰ শক্তিৰ কাৰণে ভাল আমি চৰ আমি যেতিয়া আমি জিম চিম জিমত যোৱা যায় ন তাতে এইবিলাক আমি খোৱা যায়। যি নহওক আমাৰ গৰমৰ দিনত নোৱাৰি ন ইমান। কষ্ট কৰিব ৰেডিছন হৈ যাব।
কি আদ্ৰে চলাই য
অ' ধৰক আপুনি কিবা খালে নে নাই আজি?
খালো মই এতিয়া আপোনাৰ ৰুটি খালো।
নি
ৰুটীমানে ধৰক আপোনাৰ আটাৰ শুকান ৰুটি ন?
ময়দা খাব নালাগে ময়দা স্বাস্থ্যৰ কাৰণে বহুত বেয়া। ময়দা তেলজাতীয় বস্তু ভাজা ভাজা।
আপুনি অলপ কিবা চবজী ভাজি এটা লৈ লওক। অহ ধুনীয়াকে বেছি নহয় আপুনি আলুটো ভাল লাগে।
উম আৰু এই গৰমত পইতা ভাত খাব লাগে পইতা ভাত খালে পেটটো আপোনাৰ হিতলতল পৰি থাকে।
অ শীতল পৰি থাকে দৈ খাব লাগে। অ দৈ খাব লাগে আপোনাৰ আজিকালি আপোনাৰ আপোনাৰ দৈতটো আমাৰ খাতী মহৰ দৈটো
নোপোৱা হৈছে এতিয়া আপোনাৰ আহ পইতা ভাতৰ মানুহ বিলাকে নোখোৱা হৈছে পইতা ভাত। ম বহুত ভাল লাইষ্ট
বহুত ভাল আজিকালি এইটো নুখুৱা হৈছে আগতে আমি মানে যেতিয়া সৰু আছিলো মাহতে থৈ দিছিল। ৰাতিতে ভিজাই আমি খাইছিলো বহুত খাইছিলো, তাৰে লগত পিয়াজ লৈছিলো আ আদা লৈছিলো আৰু বটা লৈছিলো, ডালি বটা লৈছিলো আমি
এইবিলাক আমি কৰি কিনে ৰাতিপুৱা আমি দছটা মান বজাত আমি পইতা ভাত খাইছিলো।
হয়, হয়
ইমান ভাল ইমান অ ভাল বস্তু। টো মানে খাই কিনে হয়।
হয় আৰু ধুলি বালিৰ পৰা ব এতিয়া বহুত ঘৰতে থাকিব লাগে এতিয়া এই গৰমত ধূলি বালি বহুত সোমাই মানুহৰ বেমাৰ হয় চৰ্দি জ্বৰ
অ অ সেইটো কৰিব সেইটো কাৰণে এতিয়া দিল্লী চৰকাৰে
অ
দিল্লী চৰকাৰে ধূলিকণাৰ বাবে বন্ধ কৰে অলপ সেই চাফ চিকুণ কৰিছে বা ৰাস্তাত। মানুহবোৰক ওলাব হাক দিছে।
প্লে কৰিছে।
অ পানী স্প্ৰে কৰিছে এইবিলাবৰ কাৰণে, মানে বহুত সেই, অৱস্থাটো বেয়া হৈ গৈ যাইছে আমাৰ আমাৰ আমাৰ ধৰক আমাৰ দেশ ৰাজ্যখন আমাৰ বহুত মানে এই বেয়া হৈ যায়ছে বেয়া ব সিতিত যাই আছে আমাৰ প্ৰদূষণৰ কাৰণে, আদি এইবিলাক হৈ আছে
সৰু সৰু কাৰণে হ'ব এ ন যেতিয়া আপুনি মেইন এন এটা ধৰক নেচাৰেল বস্তু এটাক যদি আপুনি ক্ষতি কৰে অ প্ৰাকৃতিক প্ৰাকৃতি প্রকৃতিক কৰিলে তো সিহঁতৰ টো কিবা নহয় কিবা এটা কৰিবই ন যত বুজি পায় মন আছে দুখ আছে কষ্ট আছে এইবিলাক পৰিচন্নতা মানুহৰ মানুহে ৰাখিব লাগে মানুহক অলপ অ যিখিনি চাফ চি কুণ কৰিব অ হয় প্রকৃতি বাচিলে আমাক বাচাব কথাটো একদম হয় বহুত লাগে
যাদৱ পায়ঙৰ কথা শুনিছেনে আপুনি?
হা নাই
যাদৱ পায়ং হল এজন অৰণ্য মানুহ তেওঁ নিজে এখন অৰণ্য সৃষ্টি কৰি দিছে গছপুলি ৰূপ
অ শুনিছিলো শুনিছিলো বহুত গছ পুলি যেনে এখন হাবি বনাই দিছে
হাবি বনাই দিছে বা সকলো মানুহ যদি এনেকুৱা হয় এতিয়া আমাৰ কিমান ভাল অক্সিজেন এটা আহিব এতিয়াতো ভাল অক্সিজেন নাপায় মানুহে
কেতিয়াবা ইমানে গাছ ৰুইছে মানে ধৰক অ কিমান ৰুইছে মোৰ মনত নাই বাৰশ মান মান বেছি ৰুইছে চাগে বাৰ পোন্ধ
তেওঁক চৰকাৰে অ অৰণ্য মানৱ বুলি সন্মানিত কৰিছে
সম্মানিত কৰিছে মই শুনিছো
বহুত ভাল আছে কিন্তু বাৰশ গছ ৰোৱা ধৰক ইমান অসম্ অসম্ভৱ কথা কিন্তু তেওঁ সম্ভৱ কৰি পেলাইছে
অসমতে ভাল লাগে কি